অ ভালে আছো নৱজিতা ভালে আছো হয় নৱজ্যোতি দা আপুনি কি কৰি আছে এতিয়া?
এনেই আছো এতিয়া বাকী তোমাৰ কোৱা?
হয়। মই আছো ৰ'ব মই তাকে ভাবি আছো ইমান গৰম পৰিছে ক'ৰবাত ভ্ৰমণ কৰিব যাওঁ নেকি? আপুনি গৈছে নেকি এইবাৰ কৰ'বাত এইটো গৰমত
অঁ যোৱা যোৱা নাই বহুত গৰম লাগেটো এ আৰু এই মানে পৰিলে।
হয়-হয় যোৱাকালি আৰু আজি হয় নে আপুনি এতিয়ালৈকে ক'ত-ক'ত গৈছে ভ্ৰমণত।
ভালেইখিনি।
হয়-হয়
তাত মই-মই ইয়াৰে অসমত। এই মানে কি মই আচলতে চব জেগা যাই পেলাই ভাল নাপাওঁ এতিয়া বাহিৰত গৈছো এ তাতো তেনেকুৱা মই ইমান মাছ হলে মই গছ গছ গছ-গছনি থকা
সেউজীয়া পৰিৱেশবিলাক বেছি ভাল পায়। আৰু মানে শান্তিৰ পৰিৱেশ, -
হলে সেই আৰু গুৱাহাটীৰ-গুৱাহাটীটো কমেই গছ-গছনি গতিকে এই চন্দ্ৰপুৰৰ ফালে যোৱা হয়
অ চন্দ্ৰপুৰৰ মানে হয় চনকা চন্দ্ৰপুৰ এইবোৰ ঠাইত ভাল লাগে আৰু হয়। আৰু মেঘালয় পিনে যায়নে আপুনি কেতিয়াবা।
গৈছো-গৈছো অ মই পাহৰি গৈছিলো তাতে গৈছোঁ।
অ-অ মেঘালয়ৰ আপুনি এনে মুম্বাইৰ কথাটো ক'লে মুম্বাইৰ
অ-অ সেইটো হয় আপুনি মুম্বাইত যে গৈছিলে ভ্ৰমণ কৰিব তাতে আটাইতকৈ বেছি ভাল লগা মানে সময় - মই খিনি কোনখিনি আছিলে আপোনাৰ
ভাল লগা সময় ভাল লগা সময়। বুলি ক'লে কামতে যাওঁ কামতে যোৱা হয় তেনেকে
হয়-হয়
এই এতিয়া আমাৰ ইয়াতে কি ধৰি লোৱা আহ গৈছো মানে আহ ইয়াত নাই গতিকে তাত গৈ ভাল লাগিলে যিমান তেতিয়া সাগৰৰ পাৰলৈকে যাবা তাৰখিনি মানে অনুভৱ কৰি খুব ভাল লাগে
হয় হয় অ মৌ কেতিয়াবা তাত তাতে আৰু মুম্বাইত গ'লে তাতে যাব লাগিব আৰু ভৱিষ্যতে আৰু এতিয়ালেকে পোৱা নাই বাৰু
খিনি আছে একেলগে অ কিছুমান ঠাই আছে য'ত একে একে লগে বহু মানে জনপ্ৰিয় তাৰ প্ৰকাৰ
হয় হয় অ এই জাগা খিনিৰ নাম-?
তা আছে বান্দ্ৰা, বুলি আৰু বেন্দ্ৰা এই দুটা ঠাইতে মেক্সিমাম তাৰকা থাকে। আা
অ অ আচ্ছা এটা নতুন আইডিয়া পালো আৰু হয়। লগতে আপুনি এ ইফালে গৈছে নেকি নাগালেণ্ড বা অৰুণাচল হয় হয় বেণ্ডত
অ মই মানে এনেকে প্লেন কৰি আছো যাম বুলি
হয় হয় অ
কিব-
তাকেই টাক হয়।
তাতো ভানো এই গছ গছনি থকা ঠাইবিলাক ভাল লাগে আৰু-
অ অ মানে মানসিক শান্তি এটা পোৱা যায় আৰু ভ্ৰমণৰ পৰা। উ
তাকে তাকে ন আৰু এতিয়া- মানুহ বিলাক- এই যোটফিতৰ যদি ঠাই এটাত যাব খোজে তেতিয়াহ'লে হয়তো। ত বহুত পুৰণা-
বস্তু এটা নাইবাতো মেক্সিমাম মানুহে আজিকালি তেনেকুৱা ঠাইতে যায় য'ত ক'বাত জলপ্ৰভাৱত চৰাই চিৰিকটি বহুত আছে তেনেকুৱা ঠাইতে যায় কাৰণ সেই নাপায় এইটো সেই খিনি মানুহে একেবাৰে সেই বস্তুতটো নাপায়
নাপায় অ মানে সৰু স মানে আমাৰ ইয়াতে অঞ্চল বিলাক সৰু সৰু ন কব গ'লে বহুত মানুহ আছে সেইটো কাৰণে অলপ মুকলি ঠাই বিচাৰি যায় আৰু মানুহবোৰ
উম
লগতে আপুনি এনে ভৱিষ্যতত কিবা পৰিকল্পনা আছে নেকি বা ভাৰতৰ বাহিৰত যোৱা বা ভাৰতৰ অন ৰাজ্যত যোৱা কিবা এনেকুৱা
উম ৰাজ্যত অ মোক
মোৰ অ আ ছুইজাৰলেণ্ড যোৱা খুব মন আছে কাৰণ তাৰ মই সেই
যিখিনি তেওঁলোকৰ দৃশ্য বুলিয়ে কও বা যিবিৱ ৰণ ঠাই খিনি খুব ধুনীয়া সেইকাৰণে মই ভাল পাওঁ কাশ্মীৰো বেয়া নহয় কাশ্মীৰো ভাল
অ যদি বিশ্বৰ যুদি ধুনীয়া বুলি ক ক'লে মানে চুইজাৰলেণ্ড আৰু নিউজিলেণ্ড এই দুখন দেশে মানে প্ৰায় অগছ খিনি বাহিব আৰু
ক'ব পাৰি মই আ এতিয়া ক'ব পাৰিলো হয় মই আমেৰিকা বুলি কিন্তু কথাটো হল কি ইমান পচন্দ নকৰ
অ অ আচ্ছা আচ্ছা মানে আপুনি নেচাৰেল মানে প্ৰাকৃতিক আ মানে পৰিৱেশে ভাল পায় আৰু আপুনি
সেইটোৱে সেইটোৱে। বিল্ডিং এটা বনাব কি এ যদি বিল্ডিং ম চাবলৈ
অ হয় তাকে ডুবাই আগশাৰীত পৰে আৰু বলে বিল্ডিং।
সেইটোৱে তাহাঁতেতো এতিয়া ভুজ খালিফা কেও ডাঙৰ
অ অ এতিয়া ন আৰু ইৰাণতো বনাই থকা বুলি শুনিছো ইৰাণ নে
তাৰমানমানে বি দিয়া গতিকে বিল্ডিংৰ কোনো অভাৱ হয় নাই আমাৰতে দেখিছা গছবিলাক কাটি কাটি এতিয়া নতুনকে ৰেলৱে ট্ৰেক ব বনাই আছে দ্বীপৰ বিলখন
চাব নোৱাৰা ইমান খিনি গছৰ কাৰণে মানুহ
হয় হয়।
সেইখিনিতে বোলে মানুহ মই যিমান দৰ শুনিছো।
অ নাই নায়ে নায়ে তাকেতো অ। ব্যৱসায় বাণিজ্যৰ প্ৰতিও অলপমান সেই প্ৰভাৱ এটা পৰা দেখা গৈছে আৰু তাতে হয়। আগতেতো এতিয়া আমি দেওবাৰ বুলি ক'লে
মোৰ চ আছিলে হম!
অ অ তাক দুখিত আৰু এইখিনি কথাৰ কাৰণে। বাৰু যিনো আজি মানে দেওবাৰ হয় আজি আজিহে এতিয়া সন্ধিয়া যোৱা গ'ল হয় এতিয়া কিন্তু যি গৰম ক নো যোৱা হ'ব ভ্ৰমণত দীপৰ বিলত।
যোৱাকালি হলেও গ'লো এবাৰ ৰ'দ দিয়াৰ পিছত, মানে কি হয় অকনমান এখন আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰন্ট বুলি।
হয় হয় হয় অ।
তাতে ইমান ধুনীয়া বতাহ। আহি থাকে তাত গৈহে ভাল লাগিল অ আজিৰ পৰা চাগে আহিব লাগিব চাগে কালিলৈকে ফ্ৰী আছে।
হয় নেকি? তাকে তাকে। তাকে কালি গম পালে তাকে তাকে কালি কালি গম পালে কালিয় গুচি গ'লো আৰু ভ্ৰমণ কৰি কৰিব। তাকে তাকে এতিয়া যি নহওক বাৰু অ আপুনি এনে অসম
হয় হয় আৰু
পাকুত বেছি ভাল পাবা।
ৰাতিপুৱা আচ্ছা কেইটামান বজাত মানে ছয়ট মান বজাত গ'লে ভাল হ'ব ছটা সাতটা?
বহুত ভাল পাবা মই কৰ ন মানে তাকালি তথাপি মোৰ অকণমান বেয়া লাগিল কাৰণ তহঁতেও গম পাইছে ধৰি লোৱা বোলে
হয় হয়।
এটিয়া দিব পাৰিব গতিকে সেনেকে গম পোৱা কাৰণে বহুত মানুহ হ'ল। এতিয়া বহুত মানুহ যেতিয়া প্ৰথম যিমান বটা আহিব লাগে সিমান বটাহ নাই
নাহে অ অক্সিজেন লেভেলটো কমি যায় অ।
কি অ যিমান বা সিমানেই বেছি মানে ভালকে থাকে সেই কৰিব পাৰিবা।
হয় হয় একদম ঠিক কথা হৈছে আৰু লগতে আপুনি অসমৰ শিৱসাগৰ শিৱসাগৰ বা ইয়াতে গৈছে নেকি মাজুলী?
আ মা। মাজুলী যোৱা তিনচুকীয়া গৈছো।
হয় হয় অ হয় হয়। তাতে ইতিহাসৰ লগত জড়িত মানে বস্তু বোৰ দেখিবলৈ পাইছো আৰু ভ্ৰমণত লগতে চাহ বাগিচাও দেখিছো। অসমৰ সম্পদ।
উম দেখিছিলো দেই মই তিনচুকীয়া যাওঁতে মই চাহ বাগান খুব দেখা
হয় হয় অ
ভাল লাগিল মানুহবিলাকৰ ঘ
হয় হয়।
তোৰ এক নিজৰ নিজৰ চাহ বাগান।
অ সেনেকুৱা নি?
উ তাতে তিপাম আছে কিবা
ত আছে বাগিচা
অ অ মই বাৰু শুনা নাই বাৰু হয় হয়। অ এনে চাহ বাগিচা বুলি ক'লে পোক লাইখন মানে একদম প্ৰথমে ডাঙৰ বৃহৎ হয় নেকি?
উম।
টোকলাখন চাগে প্ৰথম আছিল সেনেকুৱা কিবা অ অ অ
অ হ'ব।
অ অ সেইখন প্ৰথম হব চাগে হয়? অ বাৰু
বাকী যে ভালে খিনি ভালেখিনি বস্তুছে ৰংঘৰ কাৰেংঘৰ খালি। যাই পেলাই। তাতে কিবা অকমান কিবা কিবি পদক্ষপ লবলৈ কিবি লিখি থৈ আহে। এই এনেকুৱা ঐতিহ্য মণ্ডিত বস্তু। ত এটাত যদি কোনোবাই লিখি থৈ কিবা কিবি
হয় হয় ভৱিষ্যত প্ৰজন্মই কি দেখা পাব?
পূ্বছ তাৰিলা
অ পৰ্যটক আহিলেতো বেয়া এটা ইম্পেক্ট পৰে বাৰু প্ৰভাৱ পৰে হয় হয় অ।
কাৰণ তেওঁলোকে বস্তু খিনি সেইবোৰ চাবই আহে আচলতে। বোলে দলং চাব আহেটো কথাটো তেনেকুৱা নহয়।
দলং দলং চাব নোৱাৰে কাৰণ তে তেওঁলোকৰ দলং মানে আমাৰ মানে তুলনাত ধুনীয়া আৰু বু বহুত মানে সেই আৰু।
খ বহুত উন্নত আমাৰ এতিয়া কথাটো আমাৰ প্ৰব্লেমটো হ'ল কি ইয়াতে বনাব।
হয় হয় অ। হয় আৰু সেই আৰু। মানে আমাৰ যিখিনি নিজৰ সম্পদ আছিল সেইখিনি আমি হেৰুৱাৰ দৰে হৈছে আৰু অলপমান।
স কাৰণ
উ
মই ভাল দেখা নাই এতিয়া যিটো হিচাপত কাৰণ প্ৰথমতে। ঠিকে আছিলে এতিয়াতো গৈ গৈ পেলাই সপৰি দলং বনাই আছে কিন্তু আজিলৈকে আহ গুৱাহাটীত বানপানীয়ে কমাব। ব নাই।
অ অ তাকেই তাকেই। সেইটো মানে আমিও সেই নিজেও কিবা অলপ সচাটো নব লাগিব আৰু মানে
ব' লাগে ব কিন্তু বেলেগ -বেলেগ পদক্ষেপ আচলতে মানুহে ল'ব নাৰে ন তেওঁলোকে পদক্ষেপ কেইটা লোৱাৰ পিছতে আজি হেলমেট লৈছিলে।
হয় হয়।
চিষ্টেমটো কৰাৰ কাৰণেহে তেওঁলোকে মানিলে মানুহ মানে। কিয় কামত নিদিব আজি মুম্বাইৰ। ৰে ঠাইত এটা হেলমেট লয় কিন্তু তাহততকে আমাৰ কিমান ইয়াতে ভাল হ'ল।
অ আমাৰ গুৱাহাটীত। কিন্তু নাইয়ে ক'ব গ'লে য'তেই মানুহ তত ত ইমান ডাবল হেলমেট দেখা যায় আৰু কিন্তু আমি আকৌ গুৱাহাটীৰ পৰা। বেলেগ এখন ঠাইত গ'লে মানে সেইটো বস্তু আমি অনুভৱ কৰো যে আমাৰ হাতত হেলমেট টো লোৱা যায় বা পিন্ধ। যা আমি এইটো আমাৰ ভাল হৈছে মানে এটা ইতিবাচক হয় হয়।
কিবা কি এফালে যদি চাৰি কীয়া গৈ এফালে যদি বাইক গৈ।
হয় হয় অ।
বাইকে যা কোনো অভাৰটেক কৰা চিষ্টেম নাই একো নাই।
হয়। ভাল ভাল লাগিছে দে আমাৰ আলোচনা।
ত ট্ৰেফিক লাইট জ্বলি থাকিল।
অ অ সেইটো বস্তু দেখা যায় ট্ৰেফিক লাইটত মানে হৰ্ণ মাৰি থাকা হয়
হেহ হেহ হেহ অ ত তেনেকোৱা তাৰমানে ত লোকে মিলাই চিষ্টেমটো কেনেকোৱা
হয় হয় অ তাকেই অ ঠিক ঠিক আছে দাদা ভাল লাগিল
ঠিক আছে ভাল লাগিলে উম।
উম